হেল্ল
ঐ কি কৰিছ?
এই আছো তই ক'ত আছ?
এ মোবাইল টিবি আছো আও কৰিবি কি।
হয় ঘৰতে আছ নেকি, বাকী ভাত চাত খালী।
খালো খালো, তই অকল মোবাইলহে টিপি আছ একোটো কাম চাম নাইয়ে।
নাই নাই নাই আৰুনো কি কৰিবি আৰু দিনটো কাম এইটোহে আৱ।
সঁচাকে আৱ দে এই মোবাইলটো ওলোৱাৰ পৰা একদম চব ধ্বংস হৈ গৈছে দেই।
তাকে বাকী হেৰি হ'লে কলেজ কলেজ গ'লি নে নাই।
এ কলেজলৈ যাবলৈ মনে নোযোৱা হল দেখুন মোবাইল চাওঁতে চাওঁতে।
তাকে ঠিকে আছে দে, বাকী খোৱা বোৱা কইলি?
খোৰা হ'ল কৰা হ'ল কৰিলোঁ বাৰু, তই কৰিলি নাই?
অ এই অলপ আগত।
কিহে খালিবা, কিহেৰে খালিবা ভাত-পানী?
দালি আছিলে ভাজি এনেকে পাপৰ চাপৰ আচাৰ-চাচাৰ।
হয় হয় ভালে কৰিছা দে, এই গৰম দিনত এইবোৰ ভাজি চাজি বেছিকৈ বনালেও খাই ভাল নালাগে নহয়, ৰঙালাও ভাজি হ'লেতো ক'বই নালাগে আৱ
ৰঙালাও ভাজিৰ লগত চোৱাবিন দুপিছমান
উম খাবা আৱ
তাকে তাকে
এতিয়া কৰি থ কি কইছ
এই ৰাস্তাৰ ওচতে ঘূৰি ফুৰিছো তাৰমানে গৰমত ফেন বতাহো ল'বনোৱাৰা হ'লোঁ একদম পূৰা গৰম গৰম বতাহ মাৰি আছে
ফেনৰ সাৱাটো ল'ব নোৱাই নোৱাই গছৰ তলত বহিলেও শান্তি নাই এনেকুৱা তাপটো দিছে দেখিছা নাই এতিয়া পাঁচটা বাজিলে বেলি বহাই নাই
তাকে ৰাস্তাটো গৈ ৰাস্তাটো ভাবিছোঁ ৰাস্তাটোতো একদম তলৰ পৰা গৰম গৰম ভাপ মাৰি আছে পুৰা।
অ' হয় এই মানে কি বুলি কয় এই আলকেটাৰ যিটো হেৰি উম ৰাস্তা সেইটোত আও গৰম উঠে।
তাকে এইটোতো আমা আমাৰতো ইটা ৰাস্তা এইটোটো গ'মেই পাওঁ অলপ।
অ
বাকী
বাকী আও এ ভাল ভাল ভাল তাকী তৰ কলেজ আছে নাই তোক বহুত দিন কলেজত দেখাই নাই একেইদিন অঁ মই আকৌ ভাবিছোঁ তোক দেখা মই ভাবিছো তোক দেখা-মেলা নাই কি'হল এইকেদিন বোলোঁ
তাকে এইবিলাকত লাগি মেলি লাভ নাই
এই এইবোৰ লাভ নাই মোৰ এইবোৰ এছাইনমেণ্ট কিবা কিবি এইবোৰ আল বাল কৈ থাকোঁতে গৈছে
উম উম মই দোকানে এৰিলো
উম তাৰপিছত কি বুলি ক'লি ভাত কিহে খালি বুলি কলি দালি, আলু
দালি, ভাজি, এইবোৰ আচাৰ, পাপৰ
আজিকালি যে তো হেৰি- চেৰিবোৰ আঁ পাচলি-চাচলিবোৰ নোহোৱা হ'ল অও কেলেই বাৰু?
পাচলি-চাচলি হে গৰমত উম পুলি ৰুলে মৰিব আও ক'ত পাচলিখন হ'ব। আমাৰ ঘৰতে এতিয়া তিঁয়হ এজোপা ৰুইছিলোঁ। তিঁয়হজোপা লাগি আছে এতিয়া। নাই, দেখাই নাই গছত।
উম, সেয়েহে আৰু পোক্, পোক-চোকো লাগে সেইটো বেয়া। আকৌ ৰ' গৰম অঁ।
এইবোৰ খাবলে বেয়া ভাতকেৰেলা সোপা। খাবলে মই ভাতকেৰেলা খাই বয়া পাওঁ লাগিলে মই তিতা কেৰেলা খা বলে পাৰিম কিন্তু ভাতকেৰেলাটো খাবলেমানে অলপ হেৰি হৈ যায় ন'?
উম, সেইডাল মুখত দিলেই চককে ধৰে। তিতা বস্তুটো এনেও বেয়া।
তাকে।
মিঠা হ'লেটো ভালেই পাৱ তই। চে ছোৱালীৰ লগতো তেনেক চেনি খাই থাক মই জানো ভালকে।
তাকে, সেইটো এতিয়া গাৰ্লফ্ৰেণ্ড- চাৰ্লফ্ৰেণ্ড নাই নহয়। মানে, একদম পে পেয়সী-চেয়সী নাই নহয় এইবিলাক এৰিলোঁ আও।
তাকে প্ৰেয়সী এজনী লাগে আক' ন '?
লাগে, লাগে। লগাত লাগে লগাতো বাৰু চবেই লাগে। লগাতটোতো মোৰ পাঁচজনী, ছ ছজনী লাগে কিন্তু এতিয়া নাথাকিলে কৰিবি কি?
সেইটোৱে।
গৰমত নিজৰে মাথা গৰম হৈ থাকে। আকৌ এজনী ভাল পাই লোৱাৰ পিছত আৰু তেতিয়া আকৌ বাৰ বাজিব।
হয়, হয়। প্ৰেয়সী আপোনাৰ, তোমাৰ, অ তোৰ মোবাইল-চোবাইল- টো চুবলেটো নিদিয়ে নিদিয়েই আৰু বেছিকে মানে মোবাইলত বেলেগৰ লগত মেছেজ কৰা বা হওক বা মানে তথ্য প্ৰচাৰ কৰাই হওক বা কিবা-কিবি হ'লে আৰু অকণ অগ্নি শৰ্মা হৈ পৰে বুলি হোঁহ্, পৰে বুলিয়ে ক'ব লাগিব। হয় নহয় বাৰু?
হয়, হয় হয় হয়।
সেইকাৰণে এইবোৰ প্ৰেয়সী চে প্ৰেয়সী নথকাই ভাল আৰু।
তাকে অ'।
বাকী খবৰ ঘৰত ভাল?
ভাল, ভাল। ঘৰত কেলে বেয়া হ'ব আও। সেইবোৰ চব ঢেলকুঙা খাই পকাই, মাটিয়ে, বালিয়ে বাগৰি ফুৰিব অনবৰতে গৰমত।
উম, অ ৰ' চোন ৰ'! গৰমটো যে বেছি হৈছে দিনক দিনে পাৰা আগতেটো ধৰ এনেকে নাছিলে ন'? আগতে বেছি গৰম নাছিলে। আমি গোটেই য'তে-ত'তে ঘুৰি ফুছিলো এনেকুৱা দিনত কঁঠাল খাইহে ঘুৰি ফুৰিছিলোঁ। ত' খেলি-মেলি দুপৰীয়া একো গমেই নাপাওঁ। আমি দুপৰীয়া গোটেইখন পিট -পিটাই ফুৰোঁ। পথায়ে- চথায়ে এতিয়াতো নোৱাৰ কথাটো কি ক'? কিবা এটা কাৰণ থাকিব লাগিব ন' তাত।
কি কৰিবি এইবিলাক গছ-গছনি কাটি এইবোৰ গোটেই ৰাস্তা চফা কৰিছে, কিবা কৰিছে ৰাস্ স্তা আকৌ তই এতিয়া গুৱাহাটীখনলৈকে চাচোন। এইটো কি কৰিলে? দ্বীপৰ বিলৰ পাৰ যদি গছ-ছচ কাটি কাটি আদাই কৰি পেলালে। তেনেকুৱা ধৰণৰ কাম বিলাকত যদি কেলা গছ-গছনি কাটি থাকে তেতিয়া আৰু এনেকুৱা ন'
গৰম বাঢ়িব সেইটোৱে। এ জুবিন দাই কৈ থৈ গৈছিলে আমাক গে গছ- চছ কাটিব হাৰি কৰিছিলে। এতিয়া জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যোৱাৱাৰ পৰা টো বেছিয়ে হৈছে বুলি ক'ব লাগিব। আমাৰ মানে, সমাজত এইবোৰ।
উম, তাকে অও কেলা উপায় নাইকিয়া হৈছে। কি কবি আও। গৰমো এয়া কেলা ঘামি দিনটোত যিমান গা ধু তাতকে বেছি পানী গাৰ পৰা ওলাই।
হুঁহ্, মই এইফালে পানী খাওঁ কমকে মূটো বেছিকে।
সেইবোৰহে হৈছেগে গৰমত, শৰীৰৰ অৱস্থা নোহোৱা হৈ গৈছে।
উম, তাকে বোকা দিছা নে নাই তহঁত?
বোকা দিবলৈ পথাৰত এ আঠুৰ ওপৰলৈকে পানী।
ইমান পানী?
ইমান বহুত পানী।
কি বৰষুণ ফালে পানী হয় নেকি?
অঁ! এই মেথাউৰিটো অলপ খেলি-মেলি দিলে যে মেঠাউৰিটোৰ কাৰনে মানে অলপ পানীটো হৈ আছে।
ত কি নদী হয়?
এখন দৈবাং।
দৈবাং নদীত ইমান পানী হয় বুলি মই শুনিছিলো আৰু আমাৰ এইফাল হেৰি নদী হে এইখন চিংফু নদী।
চিংফো নদী। বৰ বেলেগ ধৰণৰ নদী আছে তহঁতৰ পিনে কিন্তু দেই।
এ এইবোৰ আগৰ দিনৰ, আগৰ দিনৰ মানুহে দিয়া নামহে আৰু। এনেকুৱাই আৰু ভাচং মুং, ভাচং মুং, চিংফো এইবিলাকে নাম দিয়ে সিহঁতে আৰু কি কবি
তাকে-তাকে।
শুনিবলৈ হাঁহি উঠে কিন্ত এতিয়া উপায় নহয় গাঁৱৰ মানুহে হাঁহিলেও মানুহে দিবহে ধৰি লৈ।
তাকেও লাগিলে গৰম যিমানেই নিদিয়ক চাহ কেলা দিনটোত পাঁচ-ছবাৰ মান চাহ খোৱাই হৈছে।
লাগিবই মোৰটোক মোকতো চাহ লাগিবই ভাই মোৰ এ এমোগ চাহ লাগেই।
এ অসমীয়া কিহৰ যদি কেলা গৰমত‌ও চাহ খাব নোৱাৰো।
চাহ নেখাওহেই দিনটোত চাহটো মেইন হয় আমাৰ কাৰণে।
চাহটো একদম পুৰা লাগতিয়াল বস্তু আৰু চাহটো লাগিবই ৰাতিপুৱা শুই উঠি এক কাপ।
মোৰ-মোৰ ৰাতিপুৱাই এমগ, দুপৰীয়া এজাৰ, সন্ধিয়ালৈতো অলপ বেছি এ হৈ যায়।
আৰু মই চেনি নিদিয়া চাহে খাওঁ। চেনি নিদিয়া চাহ খাওঁ একাপ।
উম!
চেনিতো খাবলৈ এৰিলো মানে। ছোৱালীৰ লগতো চেনি খাবলৈ এৰিলো, চাহতো খাবলৈ এৰিলো।
এই ঠিকে আছে একদম মজা। মোৰ আকৌ হেৰি হয় চেনিটো অকণ বেছিকৈ লাগে চবতে চেনি খোৱা অভ্যাসতো আছে যে।
হয়-হয়, তই অলপ মানুহটো বেছি চেনি খোৱা সেইটো কাৰণে অলপ হেৰি হৈ গৈছ মানুহটো। ক্ষিনাই গৈচাগে বেছি।
সেইটোৱে বেছি চেনি খালে মানুহ খিনাই চুগাৰ হৈ যাব বুলি কয় মানুহে।
তাকে
পাছত ৰহ চোন ৰহ তহঁতৰ হেৰি যে এইটো কি বুলি কয় পানী যে হৈছে এই তহঁতৰ ফালে হৈছে নেকি এই মাথাউৰি যে ভাঙিছে? অঁ! হেৰি যে হৈছিলে এই অৰুণাচলত যে কিবা মাথাউৰি নে কিবা এটা ভাঙিছে বুলি যে শুনিছিলো তাত তহঁতৰ ফালে পানী আছে নি বাৰু যে আ ঘৰলৈকে যে পানী গৈছিলে মুধলৈকে?
নাই সেইটো পানী আমাৰ ফালে হোৱা নাই।
আকৌ পিছলা দেখোন তাৰ পাই আহে।
আমাৰ দৌপাং নদীহে পানী পিছফালেহে পানী হৈছে। পানীটো মানে আমাৰ পথাৰৰ পিনেহে আহিছে। আগৰখন-আগৰখন পিছলা পিছৰখনহে দৌবাং।
অ দেই তহঁতৰ গাঁওখন পিছলা পৰা নহয় যানো?
হয়-হয়।
পিছলা পৰা দেখোন তিনিখন নদী আছে বুলি কৈছে দৌপাং, দিহিং, পিছলা তিনিখন আছে। তিনিখন মিল খাই এইখন বহুত তাণ্ডপ চলাইছে চাগে।
দিহিৰি পিছলা দিহিৰি আৰু পিছলা দুইখন একেখনেই হল হৈছেগে আৰু লগতে জইনী খাইগে নহয় নো
অঁ! আমাৰ চিংফু নদীখনতো ভালেই আমাৰখন বেছি পানী নাহেও। এ একদম পুৰা লিমিটেড থাকে আৰু।
উম তাকে মই মানে গছত তেনেক তিয়ঁহ এটা ৰাস্তাত তুমি ফুৰিছোহি তাকে দেখিছো মইল নিমখ জলকীয়া দি পেলাই খাই। লংগে নেকি।
অহ সেইটো মজা লাগিব খাই দিয়া এই নিমখ মানে শুন। জলকীয়া নিমখ দিবি কিন্তু জলকীয়াটো কি দিবি বা।
ৰেড চিলি পাউদাৰ উম কেলা তিনিটামান দেখিছোঁ ভাল।
ভোট জলকীয়া এটাত দি দিবি আহ খাবা আও
তিনিটামান দেখিছোঁ তিনিটামান।
অহ কুত কুত কুত মই গৈ আছো।
গোটেইকেইটা খাম এতিয়া কেলা।
অহ কি তহৰ দেউতাই হেৰিও খেতি বাতিৰ লগত জড়িত নেকি।
উম ফেভট লওো আমাৰ ঘৰত বাম খেতি চম খেতি মানেনেকে ঘৰত কিছুমান উৰি থাক নহয়ম এতিয়া ঘৰত তোৰ আছে কুঁহিয়াৰ খেতি এতিয়াও আছে কুঁহিয়াৰ দচবছকে হৈছে।
তেতিয়াহ'লে যাব লাগিব এদিনমান গৰমদিনত কুঁহিয়াৰ খাইহে মজা লাগিব।
এটা কথানি মাতিলো এটা ভাগৰ দাঁতৰ বিষ খাৱলে লৈ আহিব নোৱাৰিলে আমাৰ বোলা বোলা দাতঁ এটা সৰাবলে লাগি আছে এইকেই দিনত এতিয়া।
অহ তেতিয়াহ'লেতো ভালেই আও।
চাদা খাই খাই দাতঁ যোৱাই দিছে আও।
উম সেইটো বেয়া কথা সেইটো।
দাঁতৰ গুৰি খাই গৈ চাগে চাদা খাওঁতে খাওঁতে
হয় সেই নিচা জাতীয় দ্ৰব্যৰ পৰা অলপ দূৰত থকাটো ভাল হয় নাই বাৰু।
সেইটোতো চাদা খালে মাদক দ্ৰব্য খাব লাগে কি হয় এইবোৰ এই চাদা খোৱাৰ। ৰাতিটো এটা মাইনা পোৱালি নহলে নহয়
হয় লাগে এইবিলাক একমান নহ'লেও কথাটো বেয়া যে।
আকৌ গৌতম হাবুং কলে গৈছে বুলি শুনিছো।
অঁ শুনিছিলো মই শুনিছিলোঁ এইটো অকল ঘূৰিয়ে ফুৰে এইটো কাম ব নাইকীয়াটো।
হাতত দুটকা মান আহিল মাত্ৰ একদম পোৰা ঘূৰি ফুৰিব। তাকেও আমাহে নাই।
সি ব্যৱসায়ৰ লগত জড়িত মই শুনিছিলো মানে কি পঢ়া-শুনা আমাৰ সি নিয়া মানে আমি এতিয়াহে পঢ়া শুনা আম এতিয়া পঢ়া কৰি থাকি সেই কাৰণে আমাৰ এনেকুৱা দখা হৈছে সি পঢ়া শুনা ব্যৱসায় লাগিল তাৰ সেইকাৰণে পইচা আহি গৈছেএতিয়া মাক বাপেকক ফুৰাব আনিছে আমি আৰু সেয়হে।
তাকে কৰিবিনো কি আও এটা উপায় নাই।
মই ভাবিছো এই পঢ়া শুনা বাদেই দিম নেকি।
মোৰতো ব্যবসায়ত টো মোৰ মোৰতো ব্যবসায়। টো ব্যৱসায়টোতো বহুত লছ হৈ আছে মানে বহুত লোকচান হৈ আছে মানে ব্যবসায়টো।
উম
কালি এয়া পইচা পাতি নাপালোৱে।
অ তহঁতৰ বোলে হে এইটো কি পানীত বোলে এই কাঠ কুন্দা এটা বুলি গৈছিলে বুলি শুনিছিলো। ত ব্যৱসায় তোৰ ভাগ মানে কাঠ সেই নাইজানো মিল নাই জানো।
উম আছিলে বেয়া হৈ গৈছে এটা কুণ্টা নহয় এ। এটা কুন্দা নহয় এনেকে তোৰ হেৰি গছ আছিলে। তো শাল গমাৰি
অহ জুতিলী আছে ভেকেন্সচিতো
বহুত উঠি গুচি গ'ল ল মোৰ লোকচানৰ ওপৰি লোকচান আছে এতিয়া।
উম সেইটো এটা আছে তাৰপিছত এতিয়া কি হেৰি আকৌ কি চলিছে নাই মেইন চলাইছ নাই
মেল চলাবলৈ হোৱা নাই এইকেইদিন পানী এইকেইদিন জানই দেখোন পানী কেনেকোৱা হৈছে
উম এই মোৰ সেই লেটিঙৰ দৰ্জাখন লাগিছিলে তোক দিবগে লাগিব সেইখন
লৈ এ জোখটো লৈ আহিবি মই বনাই দিম বাও
এই বেছি ডাঙৰ লেটিং নহয় এটা মানুহে হাগিব পৰা হলেই হল
হ'ব লেট্ৰিননো কোনে দহটা মানুহে লগতে হাগিব পৰাকে বনাই
এই নহয় কিছুমানে বনাই নহয় হেৰিকে তোক কি বুলি কয় অকণমান শকত আবত মানুহ নাই আমাৰ ঘৰত শকত আবত তেনেকে মানুহ নাই
তোৰ এখন স্কুল নহয় নহয় তোৰ এখন বিদ্যালয় নহয় নহয় ঘৰতহে ঘৰৰ লেটিংত এটাহে এবাৰতে এটাহে হাগিবগে
হয় শিকি আছো বাৰু এইটো হয় নহয় আমাৰ আকৌ হেৰি নহয় অকণ গ প'চ লাগে নহ'লে এটা হাগি থাকিলে মানে ইফালৰ পৰা এটা পানী মাৰি দিয়াৰ স্বভাৱটো আছে যে
অ হয় হয় এইবিলাক অলপ গল লৰা ছোৱালী সৰকে থকা ঘত তেনেকোৱা হয়ে বাও
হয় এইটোৱে প্ৰব্লেম আৰু
হয় হয় হয় বাকী তহঁতৰ ভাইটিহত চ অ গৈছে নাই বিদ্যালয়
বিদ্যালয় গৈছে বাৰু তাকো হেৰি নহয় উম অ গৰমৰ বন্ধ দিছেতো এতিয়া হেই এই কঁঠাল খাই খাই পেটটোত ওপৰেদি শুই আছে আৰু কি কৰিব
কঁঠাল আছে নেকি তহঁতৰ ঘৰৰ ফালে
কঁঠাল আছে কিমান লাগে তই কি কাৰোবাক বেছিবলে লাগে ন তোৰ ঘৰত খাব লাগে কিমান লাগে ক মই বাহিৰত বেচিব পৰা বা বিক্ৰী কৰিব পৰাও হৈছো মই
নাই ঘৰত খাব পৰাকেহে লাগিছিলে তোৰ বেচিব পৰাকে বেপাৰ কৰিব নালাগে
অ তেনেকোৱা আছে কঁঠাল কি বুলি কয় এনেকোৱা হেৰি চাইজৰ ভুটীয়া চাইজৰ
হলেই হ'ল কঁঠাল এইবাৰ মানে মই মুচিয়া খাবলৈও নাপালো কঁঠালৰ
এই মুচি খাবলৈ বাও মই নেপালো মায়ে মানে কাটিবলৈ হেৰি কৰা আগতে ডাঙৰ হৈ থাকিলে তাৰপছত চাইছো কাটি পেলাই চাইছে ভিতৰত গুটি ওলাইছে এতিয়া সেইটো খাবই নোৱায় নহয়
এই বুনিয়াদী স্কুল খনৰ আগপিনে যে কঁঠাল জোপা যে আছিলে সেই কঁঠাল জোপাত কঁঠাল পকিছে নাই
এই পকিছে নেকি চাবহে লাগিব মানে কি মই যোৱা নাই বহুত দিন এই পকিছে চাকিলে এই মাষ্টৰ
আজি গধূলিকে এটা এটা উঠাই দিও নেকি এই সেইত এফালে যাৱে ন
পাৰি নহয় পকিছে চাগিলে গম পোৱা নাই
মই আজি এটা আনিমেই
হেৰি কৰিম ৰ এদিন তই আহিবি নহ'লে
আজিয়ে যাম এদিন নহয় আজি
আহি যাবি আহি যাবি মানে শুন মাষ্টৰনিক কলে হ'ল ন কাপেলি উঠাই লই আন
মাষ্টৰনিক কব লাগিব নে ডাইৰেক উঠাম
হে হে ডাইৰেক্ট উঠাম নেকি সেইটো বেয়া নহয়
ক'বলে কি দৰকাৰ আছে হেই বুঢ়ীজনীক এনে কষ্ট দিবলে
উম সেইটো হয় এই নহয় পকী পকী সৰিহে যায় তলত গৰুহে খুৱাই তাহে আমি খাম মানুহে খাম অ শুন আকৌ পকি পকি হৰিহে যায় তাহানি আমি